হেল্ল'? ঔ
কি কৰিছা?
কি কৰিছা?
মই পিছফালে বহি আছো, শুই উঠি।
অ, অ। পিটিবা এতিয়া
উঠিছো, কি কৰি আছা তুমি?
এনেই, চাই আছো মাছ।
অ
মাছ চাইছো। বৰষুণ দিছিলে যে কালি, নাই
আমফালে গোটেই পানী, পুখুৰী ইপাৰ সিপাৰ হৈ গ'ল।
আমৰো পানী হৈ গৈছে গোটেই।
উম।
পথাৰ পুখুৰীয়ে সমান হ'ল।
অঁ।
ওম
কিবা খালা নাই?
কিবা নাই খোৱা, চাহ বনাইহে আছে।
অ
উঠি পেলাই মুখখন ধুই
উম।
চাবলে আহি থৈছো উম।
বৰটোকোলা বোৰ আহিছে, উম বৰটোকোলা বোৰ আহিছে বোলো।
অ, মাছ ধৰব আক, মাছ খাব। মুখ ধুলা নে?
নাই ধুম হে।
অহ।
হুম
মাঁহত আছে ঘৰতে?
মাঁহত
ওম।
আছে।
উম। মাটি ৰুই হ'ল নেকি খেতি?
মাটি ৰুই হ'ল তাহানিতে। তোমালোকৰ?
আমাৰ বোৰ হ'ল আও
উম।
হলগে, পানী লাষ্টটে দিলে গে নহয় ভালকে।
অ।
উম
ঘৰৰ ৰুলে নে, নে আধিলে দিলে?
হা?
ঘৰৰে ৰুলে নে, নে আধিলে দিলে?
ঘৰৰে ঘৰৰে
অহ।
উম, এতিয়া আকৌ পানী বেছিয়ে হ'ল।
উম।
এতিয়া ঢাক খাই খাই আছে। উম তাকেহে
উম
বাকী খবৰ খাতি কোৱা?
বাকী আছোঁ আৰু
উম মইয়ো আছোঁ আৰু
ফুৰিবলৈ যোৱা কথা আছিলে নহয়
ফুৰিবলৈ যোৱা কথা আছিলে তাৰপৰা এই কলেজে খুলিব এতিয়া যোৱাই নহ'লে।
ক'ত যাম বুলি ভাবিছিলা?
এনেই বেছি দূৰলে নহয় আৰু
উম
উম মাজুলীলৈ যোৱা কথা আছে। উম
ফুৰিব গ'লে ভাল
তাকে মাজুলীলৈ যোৱা কথা আছিলে।
মাজুলী
অ
নগ'লা?
নগ'লো।
কিয় বা?
এ এনে অকলে যাবলে বেয়া যে, বৌহঁতৰ কিবা কাম ওলালে।
উম
সেইকাৰণে এতিয়া নাযাওঁ বুলি ক'লে। সেইটো কথা।
আচ্ছা।
তুমি নোযোৱা নি ফুৰিবলে?
ফুৰিবলৈ যোৱা কথা আছে।
অ কোনফালে? জেগাটো? কোন জেগাত যাবা?
উম এনে এইবোৰ নামচাইফালে যোৱা কথা আছে।
যাবই লাগে ফুৰিব লাগে ফুৰিলে ভাল।
উম
উম
ফুৰিব যাব লাগে অ ফুৰিবলৈ গ'লে ভাল হেনো নতুন নতুন কথা শিকে ন।
তাকে মানুহ বিলাকৰ লগতো হেৰি হয় চিনাকি হয় বেলেগ মানুহ
উম
ভাল আৰু মাইণ্ডটো ফ্ৰেছ হয় অলপ।
উম
উম সেইটোৱে
ধুনীয়া ধুনীয়া কথা শিকিব পাৰা, নতুন নতুন জাগা ফুৰিব পাৰা বা সিহঁতৰ কালচাৰ খিনিৰ লগত জড়ি তও হ'ব পাৰিবা জানিবও পাৰিবা কিবা তেনেকুৱা মানে। বাকী খোৱা বোৱা কি বনাব?
খোৱা বোৱা আজি কচু গুটি আছে।
উম।
দালি বনাব চাগে!
উম।
মানে মই উঠি আহোঁতে নে মায়ে কচু ঠাৰি কুটি থকা দেখিছোঁ।
উম।
উম।
উম।
তোমালোকৰ?
নাই জানো কি বনাইছে মায়েহে বনাব।
ভন্টি ঘৰতে আছেনে?
উম?
হম্।
ভণ্টি ঘৰতে আছে।
অ', অ'।
কলেজ খুলিবই নহয় আৰু।
উম।
উম।
যাবা নে নাই?
কলেজ যাব লাগিব নগ'লে নো কৰপৰা হ'ব, ইমান সুবিধা দিছে চৰকাৰে।
উম।
নগ'লে হ'বনে।
উম, কচুটো কিহৰ লগত বনাব?
কচুটো জানো কিহৰ লগত বনাই এতিযা মায়ে মই কুটি থকা হে দেখিছোঁ।
কেনেকে বনাই জানা নে নাই?
জানো বাৰু এনেকে এতিয়া কচুটোৰ ওপৰবিলাক যে গুচাই লৈছে গুচাই ধুনীয়াকে ধুই মেলি।
উম।
অকণমান দেৰি পানী তিয়াই থলে মানে কাটি কুটি।
উম।
তাৰপা টি দিয়াই দিলে বাাই চেপি পেলাই সেই লেতেৰা পানীটো পেলাই।
উম।
আৰু তোমাৰ এতিয়া সৰু মিহি মিহিকে অলপ অলপকে।
উম।
সৰু সৰু টুকুৰা টুকুৰি কে কৰি কাটি আছে।
উম।
কেৰাহিত তেল-চেল দিব দি পেলা সেইখিনি দি দিব।
উম।
তাৰপিছত তোমাৰ হালধি নিমখ দি দিব।
উম।
ভাজিব তেনেকে বেছি হেৰি নাই চিম্পুল কে।
তেনেকে বনালে হৈ যায় নি?
উম।
ইমান হেৰি নাই নহয়, আৰু বস্তুটো মানে বহুত হেৰি বস্তু মানে তোমাৰ বেছি সিজিবলৈও দৰকাৰ নাই মানে।
সিজাবলৈ
অ, মানে পাতলা টাইপ বস্তু নহয় জানো
উম।
উম।
উম।
সেইটোৱে।
খাবলৈ কেনেকুৱা হয় ধুনীয়া হয় নে?
ভালেই আৰু ইমানো বেছি খাজ নহয় আৰু হলো ভালেই আৰু খাব পাৰি আৰু।
উম।
তুমি বনাব জানা নাই কিবা কিবি?
কি বস্তু?
এনে কিবা মাছ মাংস?
মাংস জানো, মাছও জানো, দিমও হেৰি বনাব জানো, পনীৰো জানো।
অঁ, কেনেকে বনোৱা?
পনিৰ পনিৰ হেৰি প্ৰথমতে পনিৰ খিনি তেলত ফ্ৰাই কৰিব লাগে।
উম।
তাৰপাছত যেতিয়া ফ্ৰাই কৰি পেলাই কাহিত ওলাই থৈ দিব লাগে, হে তেলতে নিমখ
উম
নিমখ তাৰপৰা উম হেৰি কৰিব লাগে নিমখ দিব লাগে মানে তেলত মানে নিমখ নহয় মানে পিয়াজ দিব লাগে তাৰ তাত দম নিমখ দিব নালাগে তাত হালধি দিব লাগে অলপ। পিয়াজতে আদা নহৰু দি দিব লাগে দি পেলাই তাত বি লাহী এনেকৈ কৰি পেলাই হেৰি কৰিব লাগে
উম
বিলাহী হেৰি কৰি পেলাই অলপ দেৰি হেৰি কৰিব লাগে।
উম
চব ভাজি পেলাই হেৰি কৰি পেলাই মানে অলপ যোৰ পৰা ফ্ৰাই ফ্ৰাই কৰি পেলাই যেতিয়া বিলাহীটো গ্ৰেভি হৈ যাব তেতিয়া তাত কি কৰিব লাগে
উম
যিখিনি ফ্ৰাই কৰি থোৱা আছে ন সেই ফ্ৰাই কৰি থোৱা সেইখিনি দি দিব লাগে।
অঁ।
এই ফ্ৰাই কৰি থোৱা সেইখিনি দি দিয়াৰ পিছত তেনেকে খাব পৰা হৈ যায় আৰু।
উম, উম।
তাই পনী খাই মই ভাল পাওঁ। মাছতকৈ পনিৰে ভাল লাগে খায়।
বাকী আৰু কিবা?
উম। এ চবে বনালে ভাল নালাগে।
উম।
উম।
আৰু চব বস্তুৰ লগত বনালেও ভাল নালাগে। কিছুমানে বহুত কিবা-কিবি বস্তুৰ লগত বনায়।
চবে বনাব নাজানেও নহয়।
উম, মই এই ৰাজমাহৰ লগত যে বনাই যে
তাকেটো
পনীৰ যে বনায় ৰাজমাহৰ লগত।
অ'।
সেইটো ভাল লাগে খাই আকৌ।
উম। ৰাজমাহত হেৰি প্ৰথমতে তুমি-তুমি ৰাজমাহতো এনেকে বইল কৰিব লাগে
উম।
বইল কৰিলে তুমি একদম বইল কৰি পেলাই কঢ়ি থৈ দিব লাগে।
অ'।
আলুৰ লগত বইল কৰিব লাগে। আলুৱে, ৰাজমাহে
অ'।
তাৰপিছত তুমি কি কৰিব লাগে হেৰি, উম পনীৰ খিনি ফ্ৰাই কৰিব নালাগে, তুমি তেলত একদম পিয়াজ দিব লাগে, আদা-নহৰু দিব লাগে একদম পুৰা ভাজিব লাগে। তাত তুমি যি যি মছলা দিয়া, পনীৰ মছলা এনেকে কিবা-কিবি সেইবোৰ মছলা-চচলা দি পেলাই তুমি ধুনীয়াকে কৰিব লাগে।
উম।
তাৰপা গ্ৰেভি নিচিনা বনাই দিব লাগে, বিলাহী-চিলাহী দি। বিলাহী বিলাহী দি পেলাই যে গ্ৰেবী নিচিনা বনাই, তাত সেই সিজাকে আলুখিনি ভাঙি-ভাঙি আৰু ৰাজমাহখিনি দি দিব লাগে।
অ'।
দি পেলাই অলপ দেৰি লৰাব লাগে, লৰাই-লৰাই, লৰাই-লৰাই তাৰপিছত ভাজিবা নহয় ভাজি পেলাই যেতিয়া গ্ৰেভীৰ নিচিনা হ'ব
অ'।
তাত তুমি সেই পে-পনীৰ খিনি দি দিব লাগে মানে। যিখিনি কাটি থোৱা পনিৰ থাকে। সেই পনীৰখিনি দি পেলাই অলপ দেৰি লৰাব লাগে।
উম।
লৰাই পেলাই তাত হালধি, নিমখ দি দিব লাগে।
উম।
হালধী, নিমখ দি পেলাই তুমি এ ধুনীয়াকে একদম লৰাই-লৰাই-লৰাই বনাই-বনাই-বনাই তাৰ পিছত তুমি খাই চাবা
উম।
যেতিয়া খাব পাৰা হ'বা তেতিয়া একদম হেৰি কৰিবা
উম ভাললাগে অহ মই এনে বনাই পোৱা নাই বাৰু নাই নাই পোৱা
উম উম
উম
ভাল লাগে খাই খাই মেলি চাবাচোন তেনেকে বনাই
অহ
অতিমাত্ৰা খোৱাও বেছ ভাল বেছি ভাল নহয় কিন্তু খাব লাগে যিমান যি হলো
উম উম সেইটোৱে সৌ আমাৰ পথাৰত মাছ কেইটামান দেখিছো
ডাঙৰ না সৰু
সৰু সৰু
এই চিজনতে মাছ খোৱালে মাছ খা উজানৰ মাছ খাই ভাল লাগে
উম আমাৰ বকা এইফালে উজানৰ মাছ নাই
উম তহঁতৰ জাগা খন বাম চাগে
বাম অ
উম
আৰু আগতে এই পুখুৰীটো যে আছিলে পুখুৰীটো থকা মাটি দোৰা দোহ আছিলে
উম
এই পুৰনা দামে বামে
উম
উম
উম
পুখুৰীত মাছ যি থোৱা আছে ধাম ধামে মাৰি দিয়ে কেতিয়াবা
উম
এইবাৰ মাছ ধৰাই নাই
উম
উম
তাকেহে খাব লাগে খাদ্য খালে ভাল হয় স্বাস্থ্য টোৰ কাৰণেও ভাল চব সকলো কাৰণে ভাল
ভাল ভাল মাছ মাংসও মাজে মাজে খাব লাগে তাকে বেছিহে নহয়
বেছি খাব নালাগে অলপমান খাব লাগে আৰু
উম বেয়া অ বহুত বেছিটোৱো বেয়া আৰু
উম
উম এতিয়া কচুথুৰি ওলাই নি বাৰু
কচু থু কি
এই নোলায় বাও নি এতিয়া
ওলাই চাগে জানো এতিয়া খান নে নাখায় সেইটোয়ে গ'ম নাপাওঁ
মানে ম‌ই কচু থুৰ কচু কেইজোপা দেখিছোঁ মানে এডালটো থুৰ নাই মানে
অ এই কচু থুৰ নোলোৱা কে কেনেকে কচুজোপা হ'ব ক